এনেই আছিলো ৰবা
অ ভাত খালা?
অ খালো খালো তুমি খালা?
অ খালো বিজি আছিলে নেকি?
অ নাই নাই এইমাত্ৰ এইমাত্ৰ ভাতটোয়ে খাই উঠিলো ৰবা কোৱা,
এ মই ভাবিছিলোঁ আজি অলপ প্লাষ্টিক প্ৰদূষণৰ ওপৰত কথা পাতিলোঁ হয়
অ অ নিশ্চয় পাৰি পাৰি প্লাষ্টিক প্ৰদূষনৰৰ বিষয়ে আমি পাতিব লাগে এইটোতো এটা ভাল বিষয়ে হয় পিছে
হয় তাকেই আৰু প্লাছ আমাৰ এতিয়া তোমাৰ গাঁৱে চহৰত য প্লাষ্টিক নদী নদীৰ পাৰত কি প্লাষ্টিক বটল পেকেট পৰি থাকে গাঁৱে চহৰতে ক'ব গ'লে প্লাষ্টিকেই চবতে
হয় হয় এইটো হয় দিয়াচোন। প্লাষ্টিকবোৰ আমাৰ মান মানে আমাৰ মানুহবোৰে ইমান ব্যবহাৰ কৰে তাৰ ফলত তাৰ ফলত আমাৰ বহুতো এয়া যেনেকৈ কেতিযাবা তুমি বানপানী হোৱা দেখিবা, সেই যেনে দে আমি এইবোৰ দেখিবলৈ পাওঁ ন বহুত তেনেকে প্লাষ্টিকৰ বটল বোৰ ব্যৱহাৰ কৰি এ ৰা তাতে পেলাই দিয়ে যাৰ ফলত আহ যোনবোৰ উ এ ফুটপথ বোৰ থাকে বা ড্ৰেইনবোৰ থাকে তাত প্লাষ্টিকৰ বটলটো এ জমা হয় তাত পানী বহুত মানে বৰ ষুণ দিলে তাত এতিয়া পানী জমা হৈ যায় তাৰ ফলত বানপানীৰ সৃষ্টি হয় এনেকুৱা মানে মানে আমি যিমান পাৰো মানে আৰু প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে বা ব্যবহাৰ কৰিলে য'তে ত'তে পেলাব নালাগে আৰু
হয় হয় তুমি একদম ঠিকেই কৈছা আৰু নি তোমাৰ কেৱল নদীয়ে নহয় তোমাৰ ৰাস্তা ৰাস্তা ঘাট বজাৰ স্কুলৰ বিছ সকলোতে প্লাষ্টিকে মানে ইমান লেতেৰা হয় আছে মাজে বৰষুণ দিলেই পানী জমা হয় ড্ৰেইনবোৰত তুমি ক'লাই আৰু ৰাস্তা ঘাটত বিশেষ তে আমাৰ গুৱাহাটীতো অলপ অলপমান বৰষুণ হ'লেই বহুত অঞ্চলত পানী হয়।
হয় হয় এইটো হয় দিয়াচোন নাই যে আমাৰ এইবোৰ আমি মানে এইবোৰত আমি এনেকুৱা অৱস্থা আমাৰ আমাৰ মানুহবোৰৰ বাব হৈছে মই ভাবো যে কাৰণ এ আমি এইবোৰ য'তে ত'তে খাই লৈ পেকেট বোৰ পেলাও বা পানীৰ বটল বোৰ পেলাই দিও তাৰ ফলতে এনেকে প্লাষ্টিকৰ মানে প্লাষ্টিক প্ৰদূষণ হৈছে ন আৰু বহুতো এনেকুৱা চাবা যে প্লাষ্টিকবোৰ এ এটাই সমস্যা যে প্লাষ্টিক সহজে নষ্ট হৈ নাযায় ন এ এখন প্লাষ্টিকৰ বটল বা মাটিত প্লাষ্টিকৰ বটলে হক বা প্লা হক বা চিপছৰ পেকেট হওক এইবোৰ পচিবলৈ চাৰি পাঁচ বছৰ লাগে সিহতক মানে পচিবলে আমি য'তে ত'তে পেলাই দিওঁ সেইবোৰ মাটিত মিহলিও নহয় তাৰ ফলত তুমি চাবা যে এ মাটিৰ উৰ্বৰতা নষ্ট হয় বা প্লাষ্টিক প্লাষ্টিকৰ তলত আহ গছৰ শিপা বাঢ়িব নোৱাৰে আৰু তাৰ ফলতো খে এ বহুতে খেতি কৰি চাবাতে খেতি কৰিব নোৱাৰে ইহঁত যেতিয়া মানে এনেকৈ প্লাষ্টিকৰ প্লাষ্টিকৰ হেৰি প্লাষ্টিকৰ বাবে যেতিয়া মাটিৰ উৰৰ উৰ্বৰতা নষ্ট হয় তেতিয়া মানে খেতিয়ক বোৰে খেতি কৰিব নোৱাৰে।
হয় হয় তুমি ঠিকেই কৈছা তোমাৰ তুমি ক'লে প্লাষ্টিক সহজে নষ্ট নহয় হয়, পাষ্টিক পচিবলে পাঁচ বছৰ, ছয়শৰ বছৰ লাগি যায় তোমাৰ আৰু এই প্লাষ্টিকে বহুত ক্ষতি কৰে মাটিৰ ৰৰ্ব নষ্ট কৰে তাৰ পিছত প্লাষ্টিক তলত গছ শিপ বা গছৰ শিপা বাঢ়িব নোৱাৰে খেতি নহয় দ্বিতীয়তে তোমাৰ নলা নদামা বোৰ। বন্ধ হৈ যায় তলত তাৰ পিছত তোমাৰ বৰষুণ দিলেই গুৱাহাটীত পানী জমা হয়। কাৰণ নলা প্লাষ্টিকেৰেই ভৰ্তি হৈ থাকে।
অ এইটো কথা কলা তুমি যে নাচিকবোৰৰ বাবে এনেকুৱা নলাবোৰ জমা হৈ পৰিছে তাত পানী পানী জমা হৈ যায় তাৰ ফলতেতো বানপানীৰ সৃষ্টি হয় মই এনেকুৱা। বহুত দেখিবলৈও পাইছো বা এইবোৰ টিভিত নিউজ লাইভতো দেখিছো। এইবোৰ বাবে আমি যিমান পাৰো অ প্লাষ্টিক বোৰ কম ব্যবহাৰ কৰিব লাগিব লাগে যিমানবোৰ আমি বজাৰ বজাৰত আমি শাকপাচলি আনিব যাওঁ আ তেতিয়া আমি কাপোৰৰ মোনা পায় সেই কাপোৰৰ মোনাত আমি বজাৰ কৰিব পাৰো বা যিমান পাৰো কাগজৰ। উম আজি বহুতো এনেকুৱা মাজতে চলিছিলে কাগজৰো মোনা বনাইছিলে মানুহ বোৰে কিন্তু কিন্তু সেইবোৰ এতিয়া আকৌ কমাই দিছে ন
হয় হয় তাকেই আৰু তোমাৰ এতিয়া প্লাষ্টিক ঠিকে কৈছা তুমি কিন্তু প্লাষ্টিকৰ পেকেটত খাদ্য গোন্ধ গোন্ধ থাকে তাৰপিছত তোমাৰ সেইবোৰ গৰু ছাগলীয়ে খাই দিয়ে পেটত প্লাষ্টিক জমা হয় শেষত মৰি যায়। নদীৰ মাছ কাছেও মানে প্লাষ্টিকৰ সৰু সৰু টুকুৰা খায়। শেষত সেই মাছ আহ মাছ আমি খাওঁ মানে প্লাষ্টিক ঘূৰি আহিো আমাৰ পেটতে। সোমায়।
অঁ সটোয় হয় দিয়াচোন এনেকুৱা জীৱ জন্তু বোৰেও এ প্লাষ্টিক বোৰ খাই সিহঁতৰেষ তাৰ ফলত মৃত্যু হয় তুমি যেনেকৈ কলাইে মাছ কাছ এইবোৰৰ মানে জলজ প্ৰাণীবোৰ মৃত্যু হয় আপাৰ। আৰু ঘূৰি মানে ঘূৰি ধৰা আমাৰ তাতে আৰু প্লাষ্টিক বোৰ আহি যায় ন আমি উম ভ বহুত ভাবিব গলে আৰু পাছে এয়া আমি। ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী বিলাকেও স্কুলত প্লাষ্টিক ফ্ৰ্ৰীজ বনাব পাৰো বা সকলোৱে ষ্টীলৰ বটল টিফিন নিব পাৰি। বা গাঁৱতে ধৰা প্লাষ্টিক বুতলা অভিযান চলাব পাৰো ন আমি আমি গোটেইবোৰ এনেকুৱা অ যোৰ ছাত্ৰ ছাত্ৰী থাকে সেইবোৰে মিলি জুলি এনেকুৱা প্লাষ্টিক প্লাষ্টিক চুলা বন্ধ কৰি বাবে আমি এখন অভিযান চলাব পাৰো তুমি কি বুলি ভাবা ভাবানো
তুমি একদম ঠিকেই কৈছা এতিয়া প্লাষ্টিক আমি ছাত্ৰ ছাত্ৰীবিলাকে প্লাষ্টিকৰ ওপৰত মানে বহুত কিবা কিবি কৰিব পাৰে প্লাষ্টিক ৰিজন বনাব পাৰে ফিন আনি আনিব লাগে হয় তাৰপিছত এতিয়া তোমাৰ আজিৰ পৰা মানে মই শপত লৈছোঁ যো চিপ্ ৰ পেকেট। মানে জীৱনত আৰু ইউজ মানে ইউজটো কৰিব লাগিবই কিন্তু কম শতাংশ কৰিম আৰু কমাব পাৰিম আৰু যিয়েই নহয় এতিয়া তোমাৰ প্লাষ্টিকেইটো বহুত আমাৰ প্ৰদূষণ কৰিছে বহুত প্লাষ্টিকৰ কাৰণেই নষ্ট হৈ গৈছে গোটেই ৰাস্তা ঘাট পদূলিবোৰ
হয় হয় আমি সেইবাবে আমি মানুহোৰেই মানে এইবোৰ প্লাষ্টিকৰ কম ব ব্যয়ৱহাৰ কৰিব লাগে যিমান যিমান ধৰণে আমি ব্যৱহাৰ কৰি থাই বন্ধয় কৰি দিব লাগে প্লাষ্টিকৰ কাৰণ প্লাষ্টিকৰৰত যিহেতু আমাৰ মানুহবোৰৰো বহুত কষ্ট হয় বানপানী হয় বা জীৱ জন্তু দুুুৰত মৃতু প্লাষ্টিকৰ ফলতে ধৰা বা বহুতো খেতি খেতিয় সকলোৰে মানে জীৱন নিৰ্বিশাটো কমি গৈ কমি গৈছে আমি কমি যাবলৈ দেখিছো সিহঁতক আৰু খেতি কৰিব নোৱাৰে খেতি তাটো কমাই দিয়ে প্লাষ্টিকে তেতিয়া মানে সেইবোৰেও কৰিব নোৱাৰোল সেইবাবে আমি যিমান পাৰো প্লাষ্টিকৰ আহ ব্যৱহাৰৰ কৰিব নালাগে উম
হয় হয় তুমি একদম ঠিকেই কৈছা
আহ। শনিছা।